অঁ ক?
উম কি কৰি আছা?
এ মই শুই আছিলোঁ। শুই আছিলোঁ মানে শুয়ে গৈছিলোঁ।
অ শুয়ে গৈছিল নেকি? অ উঠি গ উঠাই দিলোঁ নেকি?
খোৰৰ মাতটো শুনি, ভয় খাই কিনে উঠি গলোঁ ম
অ, অ, মানে কি মানে তুমি এনে দিনত কিমান ঘণ্টা খোৱা?
মই বেছি, কিমান ৰাতি কিমান ৰাতি, ছয় ঘন্টা, এনেকে পাঁচ ঘণ্টা, এনেকে হয়। কিন্তু খো, কেতিয়াবা- কেতিয়াবা এইটো ফোনটো চাওঁতে, চাওঁতেহে দেৰি হৈ যায়।
উ, ময়ো মানে ভাবো আৰু, এনেকে জলদি সুম। ন, মানে ফোন চোৱাও মানে, গমে নিপায়, দুই ঘণ্টামান গুচি যায়, পোন্ধৰ মিনিটি চ
অ, মোৰ লগতো এনেকেই হয়। অকমান, দেৰি অকমান দেৰি কৰোতে কৰোতে, গুচি যায় হোৱা সময়টো কমকে যায়। তাৰ পাছত, দুখ লাগে।
উম, ভাবো আৰু, এ আছে ন, অলপ চাই ল, ফোন মাজে মাজে ভাবো। পাঁচ মিনিট চাম, পাঁচ মিনিট চোৱাতে দুই ঘণ্ট মান গুচি যায়, এ, ঘুমাব পাৰিল দেৰ ঘণ্টা মান
কিমান হে, পাঁচ ঘন্টা বুলি গ'লে নে
উম, মানে অ, মই ভাবো আৰু মানে এ, ছয় ঘ, মানুহবিলাক মানে ছয় ঘণ্টা মিনিমাম ঘোমা লাগে, আৰু ছয় ঘণ্টা নে আঠ ঘণ্টা মান ঘোমাব লাগে আৰু বজন ভাল থাকিব পাৰে, কাৰণে সেইে মানে মোৰ মানে পাঁচ ঘন্টা মান, ছয় পাঁচ ঘন্টা মান, ছয় ঘন্টা চাৰি ঘ-চাৰি ছয় ঘ ছয় ঘণ্টাৰ ওপৰত ঘোমাবাই নোৱাৰোৱা হৈছো, টাইমে নাথাকা হৈছে।
অ, সেইটো হয়। টাইমটো নাথাকে কিন্তু, যিমান পাৰি অকণমান সাত ঘন্টামান হুব, ট্ৰাই কচিছটো কৰিব লগে।
উম, একে বাৰে মানুহৰ বতন বৰ মানে অলমান, তোমাৰ যে দিনবোৰ কাম কৰি অলমান আৰাম লাগে না, তে তুমি খুই দিলে, তোমাৰ আৰাম পায়। যে, বদন বিষ, চব যেয়া মান চোৱা যে মাথা বিষালে, আৰাম কৰিলে। তুমি সাত ঘণ্টা মান খ, মান ঘোমাই পেলাই উঠিলে তোমাৰ মথা বিঘ ঠিক হৈ যায়।
সেইটো হয়, আৰু অ কথা ঠিকেই কৈছা তুমি। এই মোৰ নোহোৱাৰ কাৰণে বহুত মাইগ্ৰেইন হয়।
যোনটো মানে যিমান খুৱা পানে মানে ভাল মানে ইমানো ঘোমাব ম, নোলাগে মানে আঠ ঘণ্টা অ, আঠ ঘণ্টা লকে ঘোমানাই ভাল আৰু ইয়, বেছি ঘোমানে মান অলপমান বেছি ঘোমালেও মথা বিষায় আৰু মানে বেছি ঘোমাই পেল উঠিলে, গ'লা বিষায়, মাথা বিষায়।
চবতে মানে, হেৰি অকমান কিবা নে, কিবা আছে ন।
যোনটো মানে অলপ মাজত চলিব লাগে, আৰু চটপত যেনেকা ইয়িও
আচ্ছা। আৰু, খাই বৈ হৈ গ'ল ন।
নাই, খোৱা বোৱা হোৱা নাই।
অ, হোৱা নাই, এনে শুই আছো আৰু অকনমান। পাছত কে, অকমান উঠিম। এ, বনাম আৰু আৰামছে, সেইটোয়ে তাত ইমান কষ্ট এলাহ লাগিব লবলে।
এইটো মানে এলাহে মানুহৰতো জীৱনত থাকে আৰু এলাহ। অ ঘুমাব টাইমতো এলাহ থাকে, খোৱা টাইমতো এলাহ থাকে, বনোৱা টাইমতো এলাহ থাকে।
উম, মই হেৰিয়ে আনিছো। এ পনীৰ আনিছো আজি পনীৰ খাই চাওঁ বুলি।
অ পনীৰ বনাম আজি।
অ।
ম‌ইয়ো আহিম কেতিয়াবা খাবা মোকে দি বনাবা।
ঠিক আছে হ'ব দিয়া। বনাম অ আহিবা কোনোবা দিনা।
উম মই আনিম ম মই আহিম মোৰ কাৰণে বনাব। ভাল লাগিল একে লগে খালেন।
অঁ অ।
কম পনীৰ বনোৱা হোৱা নাই বহুত দিন হ'ল। মানে মই পনীৰ বনাইছো তোমাৰ লাষ্ট - গিয়া মাহতে বনাইছো এইটো মাহত ব বনাৱাই হোৱা নাই পনীৰখন।
অঁ মই বনাব নাজানো মই আজি ৰেচিপি চাই কিনেহে বনাব- লাগিব ভিডিঅ' চাই চাই।
প্ৰথম বনাব মানে আজি?
অ প্ৰথম বুলি নহয় আগত এবাৰ দুবাৰ বনাইছো কিন্তু - বহুত দিন হ'ল ন।
উম কি বনাব পনীৰৰ যেনেকা পনীৰৰ বেলেগ বেলেগ থাকে না।
এই চিম্পলটোৱে বনাম মই মছলা পেকেট এটা লৈ আছোঁ পনীৰৰ। আৰু পনিৰ লৈ আছোঁ। কাটি কিনে সেনেকে বনাই দিম বিলাহী আছে বিলাহী দি দিম। আৰু একো নকৰোঁ ইমান।
উম' ভালে দিয়া। মই আজি বনাম ভাবিছিলোঁ আৰু মাংস বিলাক লেগি - কৰ্পৰেট দিছিল বাহিৰতে যোৱা হোৱা নাই।
অ' সেইটো।
বৰষুণ দি থাকে বাহিৰত যোৱা হোৱা নাই সেইকাৰণে আনা হোৱা নাই মাংস আনিম ভাব আছিল। এনেই মানে
এতিয়া আৰু দিব হেৰি হৈছে আৰম্ভ হৈছে আও।
মই ভাবিছো নেকি? এ ত কালি দিন বাৰ বৰষুণে দিব পাৰে, আজি দুইদিন পৰা বৰষুণে দি আছে বৰষুণে বৰষুণ।
তাকে, বৰষূণ দিলে কিবা অশান্তিয়ে লাগে।
উম মানে ইমানো দিলে ভাল নালাগে মানে, একবাৰে দিপেলাই গুচি যালে ভাল লাগে মানে যেনেকা - দুই ঘণ্টা দিলে গুচি গ'ল এনেকা।
অ। '
একবাৰে দি পেলাই গুচি গলে ভাল মানে। এনেকে দিনভৰ অলপ অলপ কৰি পেলাই দি থাকিলে টো ভাল নালাগে অলপ অলপ - দিয়া বিলাক মানে এ- পুৰা দিন ভৰ দি থাকিব, অ এইটো ভাল নালাগে আৰু, এবাৰ দি পেলাই গুচি যালে ভাল আৰু।
অ এই গোটেই দিন দি থকাতো আমনিহে লাগে।
বাহিৰত ওলাব নোৱাৰে কাম বোৰ কৰিব নোৱাৰে। শু তাৰ পিছত শুব কাৰণে ভাল লাগে লেকিন বৰষুণ টাইমত। বৰষুণ দিলে, সৰু সৰু বৰষুণ দিলে ঘুমাবা ভাল লাগে আৰু।
অ' সেইটো হয়।
গম নাপায় ন নাহে, শান্তি লাগে মানে মন।
অঁ, এই গৰমত এইটোৱে শান্তি আৰু।
গৰম টাইমত বৰষুণ দিলে অলপমান বৰষুণ দিলে অলপ ঠাণ্ডা হৈ যায় আৰু বতৰটো গৰমৰ টাইমত আহ অ' ঠাণ্ডা হৈ যাই বতৰ পুৰা অলপ ভাল লাগে আৰু শুব কাৰণে।
শুই কিনে বৰ ভাল লাগে কিন্তু, বৰ
ছেম। ঠাণ্ডা টাইমতো ঠাণ্ডা আৰু বৰষুণৰ টাইমতটো বিচনা পৰে উঠিব মন নাযায় আৰু মানে মিঠা টোপনি আহে। এনেকে ঘোমাই থাকিম দিনটো আজি থাক কতো নাযাম এনেকা মন নাহে। ন কম্বল কম্বল ললে কম্বলৰ ভিতৰত সোমাই মেলি শুই থাকিলে আৰু।
অঁ, সেইটো হয় কিন্তু।
শুই পেলাই উঠি পেলাই একাপ চাহ খালে, চাহ চিংগৰা খালে, চাহ বিস্কুট খালে এনেকুৱা। চাহ পকৰি খালে এনেকুৱা। তেতিয়া ভাল যাই বৰষুণৰ বতৰটো।
তুমি এনেই কি কয় তোমাৰ কোনটো হেৰি ভাল লাগে? কোনটো কি কয় চিজন?
বতৰটো মানে, মোৰ মানে বিশেষকে তোমাৰ ঠাণ্ডাতো লাগে, অলপ ভাল ঠাণ্ডাৰ বতৰটো মানে অলপমান ইমান ঠাণ্ডা নহয় অলপমান। মানে অলপমান থাকে ন ঠাণ্ডা। তোমাৰ যেনেকা নৱেম্বৰ মাহৰ মাজতে ঠাণ্ডা থাকে ইমান, ইমান ঠাণ্ডা বেছি ভাল নালাগে, অলপমান ঠাণ্ডা থাকিলে বেছি ভাল লাগে। গৰমটো ইমান ভালো নালাগে, বৰষুণো ইমান ভাল নালাগে। ঠাণ্ডাতো অলপ বেছি ভাল লাগে আৰু অলপমান। নৱেম্বৰ মাহত যোনটো ঠাণ্ডা হয়, এইটো মানে এইটো টাইমত অলপমান এনেকা ঠাণ্ডা টাইমত, চাহ বোৰ খাব পাৰে, চাহ লগত পকৰী আলু চপ এনেকুৱা। অলপ কয়লা বোৰ জলালে কয়লাত বহিল কম্ফৰ্ত ধৰ গৰম লাগিব ঘোমাল এনেকা আৰু।
হ'। অ' এইটো হয় অঁ।
অলপ ভাল লাগে আৰু মানে, মানে লগৰে লগত লগ ধৰিব গল কথা পাতি কয়লাত বহি বহি কেম্পিঙত গ'ল ঠাণ্ডা টাইমত। এনেকা ভাল লাগে আৰু মানে ইমান ঠাণ্ডা বেছি ভাল নহয়, মানে তোমাৰ নৱেম্বৰ আৰু ডিচে ম্বৰ মানে নৱেম্বৰ আৰু ডিচেম্বৰ আধা মাহ হয়। এইটো, এইটো ডেৰ মাহ যিমান ঠাণ্ডা নাই এইটো ভাল হয় মানে। ইমানো ঠাণ্ডা নহয় বেছি ঠাণ্ডা হ'লে ভাল নালাগে আৰু বেছি ঠাণ্ডা হলে মানে বাহিৰত ওলালে অ', বেছি ঠাণ্ডা লাগে এনেকা নহয় গাড়ী চলালে হাত ঠাণ্ডা আহি যায়, এনেকােৱা ঠাণ্ডা বেছি ভাল নহয় আৰু। কামবোৰ কৰা নহয় বা হাতটো জমি যায় না ঠাণ্ডা হলে। অ' হেল্ল'!
অঁ, কোৱা?
তুমি কি কি ভাল লাগে, তোমাৰ কোনটো মানে ঠাণ্ডা টাইমত কি কৰে তুমি ঠাণ্ডা বতৰ হলে?
অঁ অঁ, ঠাণ্ডা বতৰে মোক ভাল লাগে প্ৰায়। মানে নাজানো কিয় মোৰ সৰুৰ পৰা ঠাণ্ডা বতৰে ভাল লাগে। ঠাণ্ডা বতৰত মানে তুমি আৰামছে ঠাণ্ডা লাগিলে কমল চম্বল জেকেট-চেকেট পিন্ধি লব পাৰা, গৰম দিনত কি হয় যিমান বতাহ চতাহ ললে ইমান আৰাম নালাগে।
উম। হয়টো মানে তুমি বাৰত লা হয় ন, তুমি দে ঘৰত এ চি লাগালে ফেন লগালে দে বাৰত ওলালেও গৰমে লাগিল হয়, তোমাৰ কিমান ক তুমি কাপোৰ পাতলা পিন্ধিল গৰমটো লাগি যা মানে, ঠাণ্ডাত কি হয় তুমি বাৰত উলিয়ালে গৰম কাপোৰ পিন্ধি ল'ব ঠাণ্ডা নালাগিব বাৰ ঘৰতে বহিলে গৰম কাপোৰ পিন্ধিবিলাক ঘুমাই লা ঠাণ্ডা নালাগিলা এনেকা আৰু
অ', কিন্তু এই এইটো কিবা পিন্ধি কিনে সোবলৈ কষ্ট হয় চুৱেটাৰ, জেকেট
মানে, চব বতৰত কিবা নে কিবা থাকে আৰু যেনে বৰষণতো তোমাৰ চৰাৰ কিবা হয় অশান্তি হয়। গৰমতে অশান্তি হয় ঠাণ্ডাটো হয় মানে ঠাণ্ডা অলপ কম হয় মন মানে ঠাণ্ডাটো অলপ কম হয় আৰু মানে।
অ', কিবা কেতিয়াবা এনেকে লাগে ঠাণ্ডা লাগিলে, অকমান মানে উশাহ নোপোৱাকে ঠাণ্ডা লাগিলে ভাল লাগি যায় মনটো।
মানে পুৰা ঠাণ্ডা সেইটো অকমান দেৰি কাৰণে তাৰপিছত তাৰ পিছত ঠাণ্ডা লগাৰ পাছত অকন গৰমে লাগে, আৰু জুই লাগে তাৰ জুই
উম, সেইটোমানে তাৰপিছত তোমাৰ ঠাণ্ডা মানে কিবা হয় জানে মানে ঠাণ্ডাত তুমি বেছি দৰে বাহিৰত থাকিব নোৱাৰা যে বা গৰম কাপোৰ পিন্ধি থাকিব না গৰম কাপোৰ বিলাক পিন্ধিপেলাই থাকা। ঠাণ্ডাটাইমত গৰম কাপোৰ পিন্ধিলে হয়, আৰু মানে অলপ ভাল লাগে আৰু গৰম কাপোৰৰ পিছত তেনেকা কয়লা ওচৰত বহি পেলাই মানে তোমাৰ চোলা থাকে চোলাত বহি নহয় হিটাৰত বহি হিতাৰত বেছি ভাল নালাগে আৰু চোলাত বহিলে ভাল লাগে আৰু লগৰবিলাকৰ লগ কেম্পিং যেনে বহে।
অ', সেইটো হয়।
উম, কেম্পিং নিচিনা পঢ়ি কিনে ভাল লাগে।
দিয়া দে তোমাৰ লগত কথা পাতি ভাল লাগিল, কেতিয়াবা কথা পাতিম তোমাৰ লগত এইটো বিষয়ত।
অ', ঠিক আছে ম বেলেগ দিনাখন আমি পাতিম আৰু হ'ব দিয়া।